হেল্ল, অ, কি খবৰ? মই ঘৰতে আছো এতিয়া বৰ্তমান।
তোমাৰ খবৰ কেনেকুৱা।
মোৰ ভালেই দিয়া, আছোঁ যেন তেন তোমাৰ তোমাৰতো ভালেই।
মোৰ টো ভালেই।
উম,
কেনেকুৱা চলি আছে কাম কাজ।
কাম কাজ ঠিকেই চলি আছে বাৰু অ,
কাম কাজ ঠিকেই চলি আছে কালিৰ পৰা আকৌ যাম এতিয়া।
অ,
তিনিটামান ক্লাইণ্টাৰ অহা কথা আছে টেটু বনাবলৈ।
অ'। মোকো টে
তাকে গৈ চাওঁ অ', টেটু বনাব নেকি?
উম। মই টেটু মানে খুব ভাল পাওঁ।
অ', অ'কি বনাব এতিয়া, এতিয়া? কেনেকা টাইপৰ বনাব কি বনাব অ', অ'।
চইচ কৰি থৈছোঁ, তুমি আহিবা।
মই তেনেকোৱা পাৰ্লাৰ, পাৰ্লাৰ নিচিনা মানে মই নলওঁ পইচা পাৰ্লাৰ। তোমাৰ মিটাৰ ছিষ্টেম চাই পেলাই পইচা লয় আৰু।
অ'।
এনেই মই চাইজটো চাই পেলাই কৈ দিম আৰু। কিমান ডাঙৰ হয় কিমান সৰু হয় কিমান পইচা লাগিব।
পইচা কথা চিন্তা নকৰিবা তুমি পইচা মই পুৰা দিম বাৰু।
অ', জানো বাৰু। পইচাৰ লগত হেবিলাক আপোনাৰ। ঠিক আছে বাৰু উম। আপুনি যোৱাবাৰ আহিছিলে নহয় নহ, যোৱা মাহৰ বিছ তাৰিখে আহিছিলে নহয় আপুনি।
অ', মই গৈছিলোঁ তো-তোমাক নাপালোঁ।
আমাৰ। বিশ তাৰিখে মই নাছিলোঁ মানে অ', মই নাছিলোঁ।
উম। তেতিয়া মই ভাবিছিলোঁ, তোমাক লগ পালে মই টেটু বনৰোৱাৰ কথা ক'ম।
অ', মই। নাছিলোঁ আৰু মই মানে বেংগলৰ গৈছিলোঁ যে শিকিবৰ কাৰণে এইটো হেৰি কথা। তাতে মাতি আছিলে মোক।
বেংগলৰ পৰা কেতিয়া আহিলা?
তিয়া আজি হ'ল তিনিদিনমান বহুত পইচা গ'ল।
উম, বেংগলৰ গ'লে আৰু পইচাটো লাগিবই ন।
উম। সেইটোৱে মানে মাতি আছিলে যে আগৰ পৰা। হোৱাটছএপত মেছেজ কৰিয়ে থাকে কৈয়ে থাকে তুমি হে এক এ-এইখিনি শিকি লোৱা বাকীখিনি শিকি লোৱা। তাৰ পিছত ভাবিলোঁ যে গৈয়ে লওঁ।
অ'। কমপ্লিট হ'ল?
বাকী তোমাৰ কমপ্লিট হৈ গ'ল পুৰা।
উম।
বাকী তোমাৰ কোৱা কাপোৰৰ ডিজাইন খিনি ঠিকে আছে নে নাই?
কাপোৰৰ ডিজাইন পূৰা অকে আছে, পুৰা চেল হৈ আছে কাপোৰ, কাপোৰ মই বনাই তত পোৱা নাই কাচ মই এতিয়া মানে। আৰু মোৰ লগত ৰাখিছোঁ মানুহ কাম কৰিবলৈ। পাঁচজনীমান মাইকী মানুহ ৰাখিছোঁ অ', ৰাখিছোঁ। অকলে অসুবিধা হয় যে।
এইটোৱেটো বহুত কাপোৰ ন।
বেলেগে।
চাইছোঁ মই মইতো চাইয়ে থাকোঁ উম। বেলেগে ৰুম বনাই থৈছা নেকি?
উম, বেলেগ এটা ৰুম এটা বনাই লৈছোঁ, বনাই লৈ তাতে মানে দিনটো মানুহ, পাঁচ জনী মান মানুহ থাকেতো আহে যে তাতে কৰো কামবিলাক, ঘৰত মানে জাচটো নকৰো আৰু
উম,
আহিবাচোন, কেতিয়াবা চাবাহি
মই যাবৰ টাইমে পোৱা নাই বাৰু, কাইলে দিনটো কৰি লওক চোন তাৰপিছত মই চাগে যাব পাৰিম মানে মোৰ এটা পেনট চিলাব লগা, আছিলে পেনটো মানে চিলাব লগা এ নাই পেণ্টটো মানে চিলাই কিনে অলপ ডিজাইন টাইপৰ মানে, আঁকিব লগা আছিলে পেণ্টটোৰ ওপৰতে সেইবিলাক তুমি বাৰু কৰা মই দেখিছোঁ, তোমাৰ ষ্টেটাছ পাইছোঁ মই হেৰিত ইনষ্টাত তাৰ ওপৰতে মানে, অলপ কিবা কিবি আঁকিব লাগে আৰু দেখাই দিলে, তুমি পাৰিবাই ন উম যোৱাবাৰ তোমাৰ পৰা চিলোৱা চাৰৰ্টটো কিন্তু ধুনীয়া হৈছে, দেই বিহুত পিন্ধিছিলো মই
হে
মানে চবেই কৈছে সেইটো কথা
উম, তেনেকে আৰু কাষ্টমাৰ পালে ক'বা, মই চিলাই দিম
আছে, আছে, বাৰু, মোৰ ফ্ৰেণ্ড কেইটামান আছে
উম,
সিহঁতকো লাগে বুলি কৈ আছে
কাপোৰ চাপোৰ কাৰোবাক লাগিলে কবা, মই কৰুৱেই নহয় জানাই
উম,
আৰু এয়াও তুমি বেছি আছিলে, নো মাজতে কাপোৰত দিয়া ফেব্ৰিক চেব্ৰিক বিলাক
অ, এইবিলাক আছে বাৰু, সেইবিলাক চাইড ইনকাম আছে
অ, সেয়াও লাগিছিলে মানে, এ দুজনীমান বাক লাগিছিলে-
অ, এবাৰ মোক ফোন নাম্বাৰটো দি দিবা
অ', ই কৈছো বাৰু, তেনেকা মোৰ এজনী চিনাকী বা আছে তেওঁ দিয়ে, কমতে দি বলৈ কৈছো আৰু
অ ', হোম ডেলিভাৰী কৰিম মই
হয় নেকি?
অ',
হোম ডেলিভাৰী কৰ নেকি?
অ',
এটো তেনেহ'লে ভালেই কথা কৈছা, তেনেহলে আহিব লগা নহয়
অ',
ঘৰতে যেতিয়া, যেতিয়া সিহঁতৰ কাৰণে ভালেই হ'ব আৰু
ফোন নম্বাৰটো দিলেই হ'ল, কি লাগে অৰ্ডাৰ দিলে মই দি দিম আৰু
উম, এতিয়া মানে কেইজনমান ছোৱালী আছে, সিহঁতক মানে চাদৰ মেখেলাটো দহি পতি দিব লাগে
অ',
মানে, অলপ বেলেগ ষ্টাইলত
অ', আজিকালি বহুত ষ্টালত ওলাইছে তো দহি
মানে, তুমি যোৱাবাৰ যোনটো মানে বুত দহিবু দিছিলা নহয়, তাতকে মানে আৰু অলপষ্টালত লাগে সিহতক
হ'ব মনি চনি লগাই দিয়ে নহয় আজিকালি তেনেকুৱা হ'লেও
অ, মণি চনি লগাই দিয়ে মানে তেনেকে টাইপৰে বিচাৰিছিল তেওঁ মানে মডাৰ্ণ যুগৰ অলপ মানে ভাল ষ্টাইলৰ টাইপৰ মানে, লাগে সিহঁতক ক'লা চাদৰ মেখেলা চাইছো মই
অ'।
তাত এতিয়া কি চাজিব তুমি কোৱাচোন অলপ অলপ মানে কোৱাচোন মানে কি তাত কি লগালে চাজিব। মানে কেনেকা কালাৰ চাজিব মানে অলপ ক'লে মানে ভাল আছিলে, এতিয়া ময়ো ক'ব পাৰিম সিহঁতক।
কাপোৰযোৰ ফুলটো চাব লাগিব। কি কেনেকুৱা কালাৰ।
কাপোৰযোৰ মানে প্লেইন হয় খালি ক'লা চাদৰ মেখেলা হয় তাতে গ'ল্ডেন কালাৰ মানে হেৰি আছে আৰু ফুল চুল আছে সৰু সৰু।
উম, বগাটো কলাত বেছি ভাল লাগে।
অ'।
বগাত দিলে আৰু মণি লগাবলৈ হ'লে মণিটো গ'ল্ডেন কালাৰ মণি এনেকে লগাব পাৰি।
উম, গ'ল্ডেন কালাৰ মণি ল'ব পাৰি।
অ' ফুলটো ৰঙৰ মণিটো লগালে। ভাল লাগিব দেখিব।
ভা ভালেই লাগিব তেনেহ'লে ন'।
অ' কাপোৰযোৰ চাই ল'ব লাগিব তাৰপাছতে, মিলাব পৰা যাব।
সিহঁতে আহোঁ আহোঁ কৈছে কিন্তু মানে মই যাব পৰা নাই যে। সেইটো মানে সিহঁতে ৰখি আছে, এনে মই পুৰহি মানে সিহঁতক লৈ যাব পাৰিম বাৰু মই যেতিয়া যাম।
অ' তোমাৰ কাৰ আছেই দেখোন কাৰত লৈ আহিব পাৰা।
এই কাৰটোনো ইমান ওচৰলৈকে লৈ যামনে আৰু ল'লি তেলহে যি পুৰে আৰু।
গোটেই কেইজনীকে একেলগে লৈ আহিবা। গোটেইকেইজনীক একেলগে লৈ আহিবা উঠাই।
পাৰি বাৰু তেলৰ কথাও বাৰু নহয় বাৰু। পাৰি দিয়া ঠিক আছে বাৰু মই কাৰখনে লৈ যাম বাৰু বহু দিন হ'ল চলোৱাও নাই সেইখন। ঘৰতে পৰি আছে তেনেকে, বাইকখনে চলাওঁ যে। তামুৱে অহা যোৱা বাইকখন দিয়ে।
অ' কাৰখনত আনিলে মানে, গোটেই কেইজনী আহিব পাৰিব একেলগে।
সেইটোও হয় বাৰু। বহুদিন হ'ল বহু দূৰ দূৰ যোৱা নাই ন' সেইটো কাৰণে গাড়ীখন তেনেকেইে থৈ দিছোঁ আৰু কাৰখন। একো নাই এতিয়া তোমালোকৰ ঘৰলৈ যেতিয়া যাম তেতিয়া সিহঁতক তিনিজনীক লৈ যাম আৰু লগত।
লৈ আহিবা অ' মই টেটুতো বনাই ল'ব পাৰিম তেতিয়া।
অ' তুমি তেতিয়াই বনাব পাৰিবা ন'।
অ'।
মই তোমাৰ পৰহি দিনা কালাৰ অৰ্ডাৰ দিছিলোঁ আহিলেই বাৰু আজি। পৰহি দিনৰ পৰহি দিনৰ আগৰ আগতে অৰ্ডাৰ দিয়া পৰহি আহিছে কালাৰ কেইটা। ৰঙা আহিছে বগা আহিছে ক'লা আহিছে, সেই মোক ধুনীয়াকে বনাই দিব পাৰিম বাৰু, আৰু বাকী জোনকেইজনী ছোৱালী যাব সেই ছোৱালী কেইজনীৰ খালি তুমি কাপোৰটো ভালকে চিলাই দিবা আৰু। মানে বনাই দিবা ভালকে ধুনীয়াকে।
অ' আৰু মোৰ লগৰ দুজনীও বনাম বুলি কৈছিলে। তুমি আহিলে কথাটো পাতিলেও পাৰিবা।
অ' সেইদিনাখনে মাতি দিব পাৰা তোমালোকৰ ঘৰতে ধুনীয়াকৈ খাই বই আহিব পাৰিলোঁ হয় একেবাৰে। পৰ্ক অকণ লৈ গ'লো হয়।
ইয়াতে মাতি দিম তুমি আহিবা। ইয়াতে কথা চব পাতি। কথাটো পাতি পেলাই কি কেনেকুৱা বনাই কি কথা কি পতা তুমি চ'ব। হেৰি কৰি লও পাৰিবা কাটি লেও পাৰিবা।
ঠিক আছে বাৰু, তুমি তোমাৰ মোৰ হোৱাটছআপত বাৰু কেইটামান ফটো দি দিম চাই লবা কেনেকা লাগছে ক'বা। আৰু তোমাৰ কাপোৰৰ ডিজাইন কেইটা মোক দি দিবা সিহঁতক মই
অ' অ' অ' মই হোৱাটছআপত এনো কাপোৰৰ হেৰি দি থাকো বাৰু।
অ' মই ষ্টৰি চাওঁ বাৰু তোমাৰ।
উম, তোমাক মই প্ৰাইভেটকৈ আকৌ মানে দি দিম আৰু।
কৰিবা অ'
চাইথবা তুমি পালে কোনো কোনবাই যদি কয় কাপোৰৰ কথা তেতিয়া মোক ক'বা মোৰপৰাই ল'ব পাৰিব।
আছে, আছে, আছে, আছে, বহুত আছে তেনেকুৱা ছোৱালী।
উম।
মানে এতিয়া কাপোৰৰ মানে চাদৰ মেখেলা ট্ৰেণ্ড বেছি হৈ আছে আমাৰ অসমত।
অ' আৰু অসমত
মানে বেলেগ বেলেগ ডিজাইনৰ আৰু মানে উম, উম।
বেলেগ বেলেগ ডিজাইনৰ বনাই থৈছো তো বহুত আছে কাপোৰ।
অ' সেইবিলাকে বিচাৰে আজিকালি নৰ্মেল বিলাক মানে। পিন্ধিব নিবিচাৰে আজিকালি ছোৱালী বিলাকে চাইছোঁ মই বহুতক। মই সেইটো কাৰণে মই তোমাৰ তোমাৰ মানে ষ্টৰিবিলাক চাই ভাল লাগে, তুমি মানে ইউনিক হিচাপে মানে দিয়া ন। ফটোবিলাক মানে বনোৱা, সেইটো কাৰণে ভাল লাগে, সেইটো কাৰণে মই তোমাক। তোমাৰ ওচৰত লৈ যাম মানে মানুহিলাক।
উম।
বুইছা।
আহিবা তেনে তুমি অ' কোনদিনাখন আহা।
ঠিক আছে বাৰু দিয়া। মই তোমাক পুৰোহিলৈ মই ফোন কৰিম তোমাক তেনেহ'লে।
অ' আহিলে ফোন কৰি দিবা। তেতিয়া মই লগৰ কেইজনীকো মাতি থ'ম। কামটো একেবাৰতে হৈ যাব। উম, ঠিক আছে দিয়া ন হ'ব।
কিবা হয়।